আপাই আছা?
অ', অ' শুনা পাই আছোঁ। মোৰ মাতটো আহিছেনে?
অ' আহিছে। কি কৰি আছা?
এ, মই অলপ মানে ড্ৰয়িং কৰি আছিলোঁ।
অ' ড্ৰয়িং কৰিব পাৰা?
নোৱাৰো মানে এনেই নোৱাৰো যে সেইকাৰণে কৰি আছিলোঁ মানে যি টি মানে কালাৰ দি কিনে মানে অলপ পেইণ্টিং সেয়াই কৰি আছোঁ। ভালকে নোৱাৰোঁ সেইটোয়ে। তুমি? অ' সেইটোয়ে সেইটোয়ে, নহ'লে ফেই নহয়গে আৰু।
মই এনে, এনে বহি আছিলোঁ, ভাবিলোঁ তোমাকে ফোন কৰি কথা পাতো অলপ।
অ', অ' ঠিকেই কৰিছা, বহুত দিন কৰাই নাই।
উম, আ, চাহ টা খালা তুমি?
অ', অ' এই মাত্ৰ খাইছোঁ। তুমি?
মই খোৱাই নাই, বনাই আছে চাগে, খাম অলপ পিছত।
অ', অ'। উম।
বৰষুণ দি আছে নেকি তোমালোকৰ ফালে?
এই অলপমান অলপ আগতে মানে বন্ধ হৈছে। সেইটোয়ে। তোমালোকৰ? উম, অ', অ'।
ভাবিলোঁ আজি তোমাৰ লগত কথা পাতো গাওঁ আৰু চহৰৰ বিষয়ে।
অ', অ'।
হ
ঠিকেই, ঠিকে, ঠিকে। উ, মই মানে গাঁৱত মানে গাঁৱৰ কথা কৈছা ন' গাঁৱৰ আৰু চহৰ
গাঁৱত থাকি ভাল পোৱানে তুমি এনে?
অ' মোৰ মানে গাঁৱত মানে যোৱা নহয়, মানে বহুত সৰু থাকো তে গৈছিলোঁ কিন্তু মানে বহুত ভাল লাগে, মানে
অ' গাঁৱৰ পৰিৱেশটো চাবাচোন ভাল লাগে, শান্ত পৰিৱেশ থাকে একদম। হে, বহুত গছ গছনি থাকে। গাঁৱত যায় এনে ভালে লাগে, মাজে মাজে যায়।
ঠিকে, ঠিকে।
অহ
আৰু যে এই হেৰি থাকে যে, কি কয়
কি কৈছা?
আ, এই যে পণ্ঠ থাকে যে কি কয়
অ' পুখুৰী থাকে। পুখুৰীত মা
অ' পুখুৰী থাকে, অ' মাছ ধৰিব পাৰি, মানে মই য'ত আছোঁ তাত। তাতে মানে পুখুৰীয়ে পুখুৰী তাৰমানে, ত' মানে গাঁৱত গ'লে মানে পুখুৰীটোৰ নেচা আৰু।
ভাল লাগে, নেচাৰেল বস্তুবোৰ দেখিবলৈ পাওঁ, অনুভৱ কৰিবলৈ পাওঁ। তুমি মাছ ধৰি পাইছা পুখুৰীত?
অ' এই ককাৰ লগত ধৰি পাইছিলোঁ। এ, অ'। বহুত ভাল, বহুত ভাল, মানে পিছত মানে মাছকেইটা মানে কমি গৈছিল তাৰপিছত আৰু পুখুৰীত মানে আমাৰ ইমান ডাঙৰ পুখুৰী আছিল ত' মাছকেইটা মানে জঁপিয়াই থাকে ত' সেইটোৱে। ভাল লাগে আৰু দেখি কিনে।
আমাৰ মানে, গাঁৱত পানী হয় ন' যেতিয়া নদীৰ পানী বাঢ়ে, গোটেই। গাঁৱত মানে, পানী হয়। মাথাউৰি ভাঙিলে। ত' তেতিয়া, পানী বাগৰি আহিছিল। তে এতিয়া মানে, মাছ ধৰিছিলোঁ। কিন্তু, ভইয়ো লাগে, জোখ থাকে ন' চিনি পোৱা।
অ' অ' অ'! উম।
ভয় লাগে, সেইকাৰণে মাছ ধৰিব ভইয়ে কৰোঁ মই। কিন্তু, এনে হ'লে বৰশীৰে মাছ বাই ভালে লাগে, কিন্তু! নতুন এটা এক্সাইটমেণ্ট হৈ যাওঁ, একেবাৰে।
সেইটোৱে-সেইটোৱে। একদম, পানী মাছ চাইছোঁ, মাছ ধৰিম।
কিন্তু, আমাৰ এই চহৰত, টাউনত, এইবোৰনো ক'ত পাম আমি। চহৰত থাকিলে, আমি ঘৰৰ ভিতৰতে, থাকোঁতে যাই, মোবাইলটো চাই থাকোঁতে যাই, দিনটো।
আৰু চাবা, যদি পানীও হয় কিমান লেতেৰা, লেতেৰাকে মাছ আহিব, নালৰ পানী।
অ'! ইয়াত ইয়াতে আৰু ক'ত, তুমি মাছ ধৰিব পাৰিবা, গুৱাহাটীৰ নলা?
উম!
কিন্তু হেৰি, যিয়ে নহওঁক, গাঁৱৰ পৰিৱেশ মোৰ ভাল লাগে! চহৰতকৈ বৰ্তমান।
অ' অ'! ঠিকে কৈছা।
উম!
একদম শান্তি পৰিবে
অ'! কিন্তু, চহৰত এটা বস্তু ভাল, আমি সুবিধা পাওঁ, বহুত খিনি। যেনেকে এ, যেনেকে, হস্পিতেলছবোৰ বহুত আছে আৰু বহুত দোকান। ঘৰ, চব মানে, লাগতিয়াল বস্তুখিনি, আমি সহজে পাই যাওঁ। কিন্তু, গাঁৱত ভিতৰুৱা জেগাত, চব সুবিধা পোৱাটো, ইমান সহজ নহয়।
উম!
ত' কৈছোঁ বাৰু! যে, মই এনে গাঁৱত মানে, যোৱা নহয়। এই, কেইদিনমান আগত, এটা বিয়া আছিলে, বিয়া খাব গৈছিলোঁ। হা! তাতে মানে, ইমান মানে, কোনোবা মানে, বিয়া হৈছে। মানে, গমেই নাপায়। মানে, ভাবিছোঁ আমি! ৰাস্তাটো ঠিকে আহি আহিছোঁ নে নাই! তাৰ পিছত, হঠাৎ কেইটামানে, সেনেকে, এটা পেণ্ডেল দেখিলোঁ। তাৰ পিছত, মায়ে মানে, চিনি পালে। এটা মানে আংকুলক, খুড়া এটা। ত' সেনেকে চিনি পালে। আৰু এইটোৱে হয়, আমাৰ। এনেকুৱা মানে, ইমানে আন্ধাৰ আছিলে, মানে
অ' অ'! সেইটোযৱে আৰু চব আৰু সুবিধা নাথাকে, লাইট বিলাক, লাইটৰ বা ৰাস্তা-ঘাট, ইমান উন্নত নহয়।
তোমালোকৰ গাঁৱত বাৰু এনে কি কি আছে?
কি কি আছে মানে?
আমাৰ গাঁৱত ধৰা, হস্পিতেলছ আছে। স্কুল, এনেকুৱা আছে আৰু পুলিচ ষ্টেচন।
অ' আচ্ছা! সেইটো। আমাৰ ইমানতো নাই, অলপ দূৰত-দূৰত হয়।
অ'!
মানে, মেইন টাউনত অলপ আহিব লাগে আৰু, ইমান এটা ভাল নহয়, মানে। ফেচিলিটি নাই, অ', চাহ দোকান তোকান আছে আৰু সৰু-সুৰা। নহলে ডাঙৰ ডাঙৰ নাই, সেইটোৱে মানে অলপ মানে কিবা হ'লে চাপজ এক্সিডেন্ট সৰু-সুৰা হ'লেও সেনেকুৱাচে ফাৰ্মাচী কিবা হস্পিতাল সৰু-সুৰা, সেনেকুৱা নাই।
সেইটোয়ে গাঁৱৰ ভিতৰৰ জাগা বিলাকো চৰকাৰে মানে উন্নতি কৰাত গুৰুত্ব দিব লাগে আজিকালি।
সেইটোৱে, কাৰণ কেতিয়াবা কি হয় সেনেকে ট্ৰেন্সফাৰ দিব, মানে জোনকেইটা চৰকাৰী চাকৰ সেকেইটাতো গাঁৱৰ তেনেকুৱা ট্ৰেন্সফাৰ দিয়ে, ত' সেইটোত
ঠিকে কৈছা।
প্ৰব্লেম হৈছে তাৰমানে। সেনেকেচ ট্ৰেন্সফাৰ ললে, সেনেকে চব বস্তু লব লাগে ভাড়া ঘৰ চাব লাগে।
অ', তাতে উন্নতি কৰিব লাগে আৰু চব খিনি জাগা ডেভলপ কৰিব লাগে। আজিকালি দিনত, যাতে চবে সুবিধাখিনি পায়, গাঁৱৰ মানুহখিনিও সুবিধা খিনি পায়, চহৰৰ মানু কয়, গাঁৱৰ মানুহ বেছি মানে তাতে কাম কৰিবলৈ সুবিধা নাপায় ইমান, চহৰত যিমান কামৰ সুবিধা থাকে মানে জবৰ অপচন বহুত থাকে ন, কিন্তু গাঁৱৰ মানুহ বেছিভাগ চাবা খেতি, খেতি কৰে বেছিভাগে বা হাজিৰা টাইপ সেইবিলাক কামেই বেছি কৰে।
উ, উ। মানে বেয়াও লাগে, আমি চহৰত, আমি চহৰত থাকো। তেতিয়া খোজা পাইছেতিয়া যদি আমি গাঁৱত যাওঁ। তেতিয়াতো সেই মানে আমাৰ মানে এডজাষ্ট কৰিব নোৱাৰিম।
অ', আমি এতিয়া জন্মৰ পৰা যিহেতু চহৰত আছোঁ, আমাৰ অলপ তাতে যাই এডজাষ্ট কৰাতে আমাৰ অলপ অসুবিধা হ'বই।
মই, মোৰো অসুবিধা হয় মানে গ'লে আৰু বেছিদিন থাকিব নোৱাৰোঁ, এদিন দুইদিনে ভাল লাগে তাৰপিছত আৰু নোৱাৰি।
উ, মানে মই হা, এনেকে কেইটামান মানে ভিডিঅ' থাকে। অকল ইয়াৰ বুলি নহয় মানে বাহিৰত দেশতো আৰু যেতিয়া মই একদম গাঁও ফালে সেইবিলাক চিনাৰী চাওঁ হাঁ। মানে দেখাত ইমান ভাল লাগিছে যদি তাতে থাকিব পাৰিলো হয়। কিন্তু অ', কিন্তু আকৌ ভাবোঁ যে কিমান দেৰিনু থাকিব পাৰিম মানে ইয়াতে কিনাৰ পস্তু নাই মানে একদম মানে নেচাৰেল বস্তু মানে যত মানে পাহাৰ আছে নদী আছে সেনেকুৱা আছিল ন'
বিলাকৰ ভিউ বিলাক চিনাৰী বিলাক ভাল লাগে কিন্তু তাতে এটা চবত কে ডাঙৰ প্ৰব্লেম মই কি পাওঁ জানা, তাৰে নেটৱৰ্ক ইছ্যু নেট নাপায় মোবাইলৰ ডাটা সেইটো মানে বহুত ডাঙৰ এটা প্ৰব্লেম মোৰ কাৰণে
উম, মানে কনেক্ট কৰিব লাগিব ন' যদি কিবা হৈছে তোমাৰ তেতিয়া তুমি যে কাৰোবাক সেনেকে লগ কৰিব মানে কাৰোবাক যে কবা সেইটোতো এটা নেটৱৰ্ক লাগিব
অ', মানে সে মোবাইলৰ নেটৱৰ্কটো সিফালে ইমান এটা নাপায় আজিকালি জিঅ'টো নাপায় বাকী মই গম নাপাওঁ মোৰ জিঅ'ই হয় সেইকাৰণে
আচ্ছা আচ্ছা। যে গোটেই কেইটা নেটৱৰ্কে নাপাব ন' টাৱাৰ কেইটা ইমান
অ', সব জাগাত নাপায় আজিকালি, তথাপি বহুত খিনি উন্নত কৰিছে চৰকাৰে। স
তাৰপিছত এই মানে কাৰণ প য মই য দছিলিিল তাকে টো কাৰেণ্ট কাৰেণ্ট
অ', কাৰেণ্ট বহুত যায়, এইটোতো সবতকৈ ডাঙৰ প্ৰব্লেম গৰমৰ দিনত, অৱস্থা বেয়া হৈ যায়।
মানে এনেকে এটা কেণ্ডেল জলাই থাকিব লাগে, তাৰপিছত ইনভাৰটাৰো হয়, ছাৰ।
ঠিকেই কৈছা, সিহঁতৰ গাঁৱৰ মানুহকটো এইবোৰত একদম এডজাষ্ট হৈ গৈছে, সেই চাপত আমাৰ চহৰত বহুতখিনি সুবিধাই পাইছোঁ আমি।
উল
সেইয়াই আৰু তুমি এনে তুমি এনে যে ক'ত থাকি ভাল পোৱা বেছি গাঁৱত নে চহৰত, তোমাৰ অনুভৱ কেনেকুৱা?
মানে মই দুটাই ক'ব গ'লে ভাল পাওঁ, মানে কেতিয়াবা মানে এটা কি ক'ম আৰু এটা মানে ৰেষ্ট দিব লাগে, মানে এটা বেলেঞ্চত থাকিব লাগে। গাঁৱতো থাকিব লাগে, তাৰপিছত চহৰতো থাকিব লাগে। ক এতিয়া যিহেতু চহৰত থাকো এতিয়াতো গাঁৱবোৰত ইমান দিন থাকিব নোৱাৰিম। চাবা যদি তুমি এটা
অ', কোৱা।
চাপজ এটা ধৰি লোৱা যে আমি এইটো তেল খাওঁ। একদম চিম্পল এটা এক্সাম্পল দিছো, আমি এইটো তেল খাওঁ। মানে এইটো অলপ হেলডি হয়, তাৰপিছত ফেচৱাছ দি নহ'লে বি কৃষক অক্ষি ন পাত কিন্তু এতিয়া যদি সেইটো যদি মই গাওঁবোৰত কৰো এতিয়াতো চব ৰকমৰ তেল নাপাম। বা এতিয়া যদি ফেচৱাছ, এতিয়া যদি মই গাঁৱত থাকিলো হয় তেতিয়াতো য চাগে ইমানো নাপাব আৰু পইচাও ইমান ইনকাম কৰিব নোৱাৰি। ত' সেনেকে, মেইনটেনেনচটো আমাৰ যোনতো এতিয়া আছে চহৰত নাই গাঁৱত মানে কমেই যাওঁ, তাৰমানে এতিয়া মোৰ ফেচত মে বি পিম্পল থাকিলে হয়। ত' সেইকাৰণে আৰু মেইনটেনেনচটো চোৱা মানে ভাল হয়।
এনেই মোৰ গাঁৱত অ', মোৰ এনেই গাঁৱত যায় ভাল লাগে, মানে তাতে সব ৰিলেটিভছ আৰু কাজিনছ বোৰ একলগ হওঁ আমি, সব লগ পাওঁ গ'লে ত' সেনেকে যাই ভাল লাগে আৰু সৰু থাকোতে গাঁৱত গ'লে সবৰে লগত একেলগে খেলা ধূলা কৰিছিলো। সেইবোৰৰ কাৰণেও ভাল লাগে, যেতিয়া সব একগোট হৈ কিনে খেলো। বা বিয়া ফাংচনত সবে লগ পাওঁ, বহুতে ফূৰ্তি কৰো ন' একেলগে মিলি জুলি।
সেইটো মই পোৱা নাছিল মানে নাছিল আৰু পৰিক্ষা মোৰ ককাৰ আছিলে হয় ককা ন? কিবা এটা গছ আছিলে হা মোৰ মনত আছে এই কিবা এটা পাত আছিলে এই পাত থাকিলে ন
অ।
বুজিয়ে পোৱা নাই মানে এনেকে পাত দেখিলে মানে লম্বা লম্বা পাত আছিলে আৰু ক্ষীণ ক্ষীণকে আৰু ত' সেনেকে মানে বনাইছিলে কিবা কিবি বনাইছিলো।
এ গাঁৱৰ মানুহৰ নিজা নিজা টেলেণ্ট থাকে।